অ শুনিছেনে-
হয় হয় শুনিছোঁ দিয়া -
অ কি খবৰ?
অ মোৰ ভালে দিয়া তোমাৰ ভালনে-
ভালে আছোঁ ভালে আছোঁ -
অ আচ্ছা কি কৰিছা পিছে-
বা তুমি?
মই বহি আছিলোঁ ভাবিলো কোনে ফোন কৰিলে অ তুমি ফোন কৰিলা। বহুত দিনৰ মূৰত-
বহুত দিনৰ অ অ-
পিছে কি কৰি আছা আজিকালি-
এতিয়াতো কলে মানে কলেজ খতম হ'ল ত' এতিয়া মানে- এনে আছোঁ আৰু ঘৰতে-
আহ তাকেতো যোৱা বছৰে গ'ল ন- অ তাৰ পিছত আৰু এতিয়া কি কৰি আছা পিছে বৰ্তমান-
এতিয়া বৰ্তমানলৈকে কৰা নাই মানে বেলেগ আৰু কিবা পঢ়ি চঢ়ি আছো আৰু- পৰীক্ষা চৰীক্ষা কাৰণে -
অ পৰীক্ষাৰ বাবে ঠিকে আছে দিয়া-
তুমি?
ময়ো তোমাৰ যিহেতুকে যোৱা বছৰ তোমাৰ কি কয় তোমাৰ- স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ ন এইবাৰ তোমাৰ অ স্নাতকোত্তৰৰ বাবে- আৰু মানে পঢ়ি আছো বৰ্তমান মাষ্টাৰ ডিগ্ৰী-
ঠিকে আছে -
আৰু অ কি কয় অ পিছে কি কয়- কেনেকৈ মানে মনত পৰিল যে বহুত দিনৰ মূৰত-
উম মানে আজি ভাবিলোঁ - কলেজৰ স্মৃতিৰ বিষয়ে অলপ আলোচনা কৰো বুলি ভাবিছোঁ অলপ- কেনেকুৱা কি কলেজীয়া জীৱনত কেনেকুৱা কি- বন্ধুত্ব তেনেকুৱা মানে কি- নতুন নতুন অভিজ্ঞতা
বঢ়িয়া বিষয় ভাল লাগিছে শুনি কেনে বিষয়টো বহুত অ মানে স্মৃতি জড়িত হৈছে ন ত শুনি কেনে মই অলপ আবেগিকো হলো বাৰু পিছে
তোমাৰ মনে কলেজৰ যেতিয়া প্ৰথম গৈছিলা আৰু বা প্ৰথম দিন যেতিয়া ভাল মানে এতিয়া ডিগ্ৰী এডমিশন লৈছিলা বা ঠিক প্ৰথম দিনৰ অভিজ্ঞতাটো কেনেকুৱা
আচ্ছা প্ৰথম দিনৰ অভিজ্ঞতা
অ বাৰু ইমানখিনি অ মনত নাই যদিও মানে অলপ চলপ আছে আৰু মানে আৰু কি কয় ৰবা কৈ আছছ কৈ আছো হা আহ মানে তোমাৰ আহ মানে বিশেষ নহয় মানে উম যিটো তোমাৰ সোণালী দিন বুলি কোৱা হয় প্ৰথম তেতিয়া গৈছিলো আৰু তেতিয়াতো চব অচিনাকি আছিলে আৰু মই গৈছিলো তোমাৰ মোৰ ঘৰৰ পৰা থ'ব গৈছিলে আৰু লগত গ অভিভাৱক গৈছিল আৰু অচিনাকি তেতিয়া আকো চিনি নাপাওঁ যি হেতু কে প্ৰথম প্ৰথম তাৰপিছত লেহে লেহে লেহে লাহে চিনাকি হ'লোৱে বাৰু কিন্তু প্ৰথম দিনা যিটো ভয় লাগিছিলে মানে কি ক'ম মানে ভাষাৰে মানে প্ৰকাশ কৰিব নোৱাৰো। মানে থাক থাক থাক থাক মানে আৰু বুজিছা তুমি বুজিবা কাৰণ তুমিতো এক্সপিৰিয়েঞ্চ তোমাৰ অভিজ্তা আছে ন
বুজিছো বুজিছো
মানে গাঁৱৰ পৰা চহৰলৈ আহি কিনে মানে অ ইয়াৰ চহৰৰ মহাবিদ্যালয়ত ললো ন তোমাৰ কলেজত পঢ়িলো ত সেইকাৰণে অলপমান মানে প্ৰথম দিনা মোৰ অ অলপ ভয় আছিলে আৰু ভয় আছিলে মানে যিমান ভাল লাগিছিল তাতো গৈ বেছি অলপ অলপ ভয় লাগিছিলে মানে কাৰণ হঠাৎ মানে এনেকে আহিলো ন এ ঠাইৰ পৰা আন এ ঠাইলৈ
হয়
অভিজ্ঞতা পিছে ভাল লাগিছিলে যিমান যি নহওক তিনি বছৰীয়া এটা যাত্ৰা মানে আৰু তোমাৰ কোৱা কেনেকুৱা লাগিছিলে অভিজ্ঞতা তাৰ
মই মানে মোৰ ক'ব লাগিলেতো মই তো ইয়াতে থাকো মানে ইয়াতে স্কুলিয়া স্কুলৰ জীৱনটো ইয়াতে হ'ল কলেজ কলেজৰতো তেতিয়া প্ৰথম দিনা অভিজ্ঞতা মানে মোৰ প্ৰথম দিনা অভিজ্ঞতা যিটো কব যাওঁ মই প্ৰথম যেতিয়া মান কলেজ এডমিছন মানে নামভৰ্তি যেতিয়া কৰিব গৈছি ছিলো আৰু ত নামভৰ্তি ফলত নামভৰ্তি হল তাতে মানে আমাৰ কলেজত একটিম মানে কি আৰু এম জি চি আছিল আৰু তাৰ কাৰণে তাত প্ৰথম দিনা মানে সেইটো মানে ললো আৰু জইন কৰিলো আৰু জইন কৰাৰ পিছত কেতিয়া তাৰ মানে মাতিলে এঞ্চিত তাৰ পিছত কলেজ গলো তাৰপিছত জানিলো কলেজ মানে তেতিয়ালৈ ক্লাছ হোৱা নাছিলে আৰু মানে আগষ্টৰ পৰা কালছ ইষ্টাৰত হয় ন ত তেতিয়া মানে কলেজৰ বিষয়ে জানিলো যে কলেজ কেনেকুৱা মানে কি কি মানে কলেজখন কি কি তাৰ পিছত যেতিয়া প্ৰথম ক্লাছ হল ক্লাছ প্ৰথম মানে আৰু কি আৰু কলেজৰ মানে সাজ পোচাক পিন্ধাই নাই আৰু কলেজ যিহেতু এন চি আছে ত সেই যোৰ দেছেদিয়ে মানে এতিয়া মানে ৰাতিপুৱা তেতিয়া এন চি এ কৰিব যাই কিনে যেতিয়া দহটা বজাত এটা ক্লাছ আছিল আৰু সেইটো ক্লাছটো এতিয়া কৰিব গৈছিলো এতিয়া মানে মানে ষ্টুডেন্টবোৰ দেখি কিনে অলপ মানে সেই হৈছিল আৰু ভয় লাগিছিল প্ৰথম প্ৰথম এ ক্লাছ কৰিব গৈছিলো মই মানে কলেজৰ সাজ পোচাক যোৰ পিন্ধাই নাছিলো ত মানে যোনে জিচি মানে সাজ পোচাক যোৰ মিলিজুলি পিন্ধি কিনে কৰিছিলো চব মানে গোটেইখিনি চাই আছিল আৰু এ কেনেকুৱা কি হল মানে তাৰ পিছত আৰু ভাল লাগিল কিন্তু ফাৰ্ষ যোনটো ক্লাছ পঢ়ি কিনে আৰু সেইজন প্ৰথম যোনজন টিচাৰে ক্লাছ কৰিছিল সেইজনে মানে শেষলৈকে সেইজনে মানে বহুত ভাল মানে এতিয়ালৈ লাষ্টলৈকে বহুত প্ৰিয় টিছাৰ মানে প্ৰিয় শিক্ষক হৈছে মানে তেওঁ মানে
অ বা
যোনে প্ৰথমজন ক্লাছ কৰিছিল
ঠিকে আছে বাৰু ভাল লাগিলে শুনি আৰু এটা কুৱেশচন প্ৰশ্ন আছিলে হা মোৰ মানে জানিব মন গৈছে আৰু অ আৰু সেই কি কয় অ কি কয় তোমাৰ সেই শেষৰ দিনৰ কথা নকয় বাৰু এইটো আৰু বহুত অলপ দুখ লগা আহে পিছত কম কিন্তু মই তোমাক সুধিব বিচাৰিছো মানে তোমাৰ তাত সম্পৰ্ক কেনেকুৱা আছিলে বন্ধু বান্ধৱীৰ সৈতে বা শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে
আমাৰ মোৰ যদি বন্ধু বান্ধৱী কব এটা হ'ব যে মই প্ৰথম চিনাকি হৈছিল মোৰ এল ডি এতে মানে ধৰা মানে এন চি চিৰ দ বাল চিনাকি কলেজৰ যিমান চিনাকি আছিল মানে সেইটো মানে যিমান কলেজ এজেঞ্চি যিমান চিনাকি আছিল যিমান বন্ধুত্ব ত সেইখিন কলেজৰো ক্লাছৰে ত খুব বেছি মানে মানে দুটা টাইমৰ মানে দুখন মানে যিকোনো মানে ঠাই মানে ভাল বন্ধু ত বহুত গৰিলো নিছিলালে পা মৰ ভিতৰতে আছিল কাৰণ আমি এন চি চিটো বহুত সময় পাৰ কৰো কলেজতো বহুত সময়ে পাৰ কৰো পাৰ কৰাৰ পিছত মানে বহুত মানে ভাল এটা বন্ধুত্ব আৰম্ভ কৰি গতি তুলিছিল
হু ঠিকে আছে বাৰু আৰু বাকী কোৱাচোন বাৰু এ কি কয় তোমাৰ তোমালোকৰ মহাবিদ্যালয়ৰ পৰিৱেশটো কেনেকুৱা আছিলে পিছে তোমাৰ ভাল লাগিছিলে নে তাৰ প্ৰকৃতি খিনি বা তাৰ পৰিৱেশ খিনি কেনেকুৱা আছিলে
আমাৰ মহাবিদ্যালয়ৰ মানে সেনেকুৱা নাই আৰু ধৰা মানে ধৰা খেলপথাৰ এব বা এনেকুৱা নাই মানে আমাৰ মহাবিদ্যালয়খন মানে ওখ মানে ওখ ওখ বিল্ডিং বিল্ডিং আছে ত' মানে সেনেকুৱা হয় নাই সেনে মানে যদি কলেজত মানে মহাবিদ্যালয়খনত যদি যাব লগা হয় বা সেনেকুৱা মানে ফুৰিব লগা বা অত মানে আছে কিন্তু সিমান সেনেকুৱা নাই মানে আৰু ওচৰত খু হোতেলখনো আছে ত' তাতে কিমান জাহা নাই কিন্তু তলত এনে বহিব পৰাকে এনে ক্লাছ খতম বা সেই কলে যে থব পৰাকে মানে এনে বহিব পৰাকে আৰু ঠাই আছে আৰু কেতিয়াবা এনেকুৱা বহিব পৰাকে
ঠিকে আছে বাৰু আৰু তুমি সেই হোষ্টেলত পঢ়িছিলা নেকি মানে আছিলা নেকি তাতে
নাই নাই আমাৰ মানে ছোৱালী হোষ্টেলাছিল
অ আচ্ছা তুমি মানে ঘৰৰ পৰা অহা যোৱা কৰিছিলা আৰু
ঘৰ ঘৰে অ বেছি দূৰ নহয় আৰু মানে অলপমানমান জাগা তামানে ধৰা আধা ঘন্টামান লাগে আৰু ঘৰৰপৰা অহা যোৱা কৰুতে
হয় হয় আৰু বাৰু কৰ ৰ'বা তোমাক মানে কি আজিকালো মানে মানে সময়ৰ গতিত মানে সম্পৰ্কবোৰ বাৰু ভাঙি ভাঙি গৈ আছে মানে এৰা পৰি গৈ আছে আৰু তথাপিও মানে তাৰে মাজত সম্পৰ্কবোৰ ভাল হৈ উঠে মানে মানে ধৰি লোৱা শিক্ষক আৰু ছ ছাত্ৰ ছাত্ৰীৰ মাজত আৰু এতিয়াও মানে সেই তি কলেজত প্ৰথম মানে কলেজত পঢ়াৰ শেষ হৈ যোৱাৰ পিছতো এতিয়া মানে ধুনীয়াকৈ আছে মানে যে ওচৰত দেখা পালে মাত দিব বা, আ এটা আশীৰ্বাদ লব ভালে আছেনে বুলি ক'ব তাৰপিছত আৰু বাকী তোমাৰ এনেকুৱা কিবা অভিজ্ঞতা আছে নে মানে!
হয় হয়টো যোৱা বছৰ যোৱা বছৰ আৰু খতম হ'ল খতমে হ'ল তো মানে কেতিয়াবা যদি মানে দেখো আৰু মানে হওক মানে কেতিয়া ধৰা কৰ'বাত যাই থাকিলে ত সুধে ম যে কি কৰি আছে এতিয়া বা এইটো কৰিলে ভাল হয় এ এইটো কৰিবা ভাল পৰামৰ্শ বোৰো দিয়ে যদি মানে আজি যদি সুধো যে এইটো মোক কিবা এটা মানে হেল্প লাগিছিল এইটো সম মই কি কৰিম বা ধৰা কিবা এটা অলপ বুজাই দিয়ক, এতিয়াও বহুত খিনিও সহায় কৰে শিক্ষ বলাব
ঠিকে আছে আৰু, আ কি কয় তোমাৰ কি কয় এনেকুৱা এটা কিবা তোমাৰ একদম প্ৰিয় স্মৃতি আছে নেকি, মানে এনে বহুতো স্মৃতি আছে বাৰু এ আমি এদিনত বা এবাৰতে কৈ শেষ কৰিব নোৱাৰো কিন্তু এনেকুৱা সবৰে জীৱনত থাকে মানে সকলোৰে জীৱনত এনেকুৱা এটা বিশেষ দিন বা এটা বিশেষ স্মৃতি মানে আমাৰ চিৰস্মৰণীয় হৈ থাকে মানে তো তোমাৰ সেনেকুৱা চিৰ মানে মহাবিদ্যালয়খনৰ পৰা তুমি পাইছা নেকি মানে তোমাৰ আজি বনলৈকে মানে মনত থকা এটা দিন
মহাবিদ্যালয় খনৰ পৰাতো যেতিয়া মানে আমাৰ ধৰা মানে ক্লাছ খতম হ'ল ক্লাছ খতম হৈ যদি পিছত আমি মানে শেষ হোৱাৰ পিছত তলত আহো আহি কি নে মানে মানে এটা মানে আমাৰ যদি মই বেছি মানে গুট খিনি আমাৰ যিখিনি আছিল মোৰ মানে কলেজৰ সিমান লগৰীয়া আছিল বহুতখিনি আছিল, কিন্তু যিখিনি মানে ভাল পুৰা একদম মানে ভাল লগত সেইখিনি মোৰ ম ক'ব এন চি চিৰে আছিল ত সেইখিনিৰ লগতে মানে বেছি গেমত থাকা যায় বা ক কটা বাতা যায় তো সেইখিনি লগতে বহুত এতিয়াও বহুত খিনি আছে সেইখিনি স্মৃতি ত মানে মনত পৰে আৰু যে এনেকুৱা কৰিছিলো একেলগে কৰিছিলো কলেজত পঢ়িছিলো একেলগে খেলিছিলো বহুতখিনি মনত পৰে এতিয়া
ঠিকে আছে বাৰু অ কি কয় মোৰ ভাল লাগিলে তুমি বহুত দিনবোৰত মানে বহুত বছৰ বুলি ক'লে সেই তিনি বছৰ বা দুবছৰ এবছৰ মানে কি কয় তোমাৰ হয় বহুত দিনৰ মূৰত তুমি খবৰ ল'লা ভাল লাগিলে নাম্বাৰটো আছে বাৰু মোৰ লগত ছেভ হৈ আছিলে ঠিকে আছে দিয়া ভাল লাগিলে কথা পাতিম বহুত দিনৰ মূৰত ঠিক আছে দিয়া পিছত আৰু কথা পাতিম আমি যিহেতুকে এদিনতেটো শেষ নহয়
নাই নহয় এতিয়াও নাহয় ঠিক আছে